এটা লাগিলেগৈ মানে।
লাগিলে লাগিলে।
হা মাতো কিবাহে দেখাই আছে দেখোন।
অ এইটো দেখোন নিজে নিজে চাবমিট হৈ গ'ল তোমাৰ মালে কৰাটো।
এ কিবাই পেঞ্চিলতে ক্লিক কৰি দিবা আমাৰ ইয়াতো হৈছে এনেই দেখাই। কিবা এটা বেলেগ- নাম্বাৰ এনেই দেখাইছে নো কা নাম্বাৰ
জানো মাই ক'ত ক'ত শুনিছ। মোৰ এইটো তিনিবাৰ মান হৈছে।
এইয়াত কিবা চাৰ্ভাৰৰ প্ৰব্লেম দিছে গৈ অ।
তাকে ইমান চাৰ্ভাৰ প্ৰব্লেম দিছে। উম নকবা আৰু কি ধুনীয়া টেষ্টি মেগি বনাইছো।
আমাকো খোৱাবা আকৌ।
্ এক্স পেমেন্ট কৰি আছিলা বোলে চাওমিনৰ লগত চিকেন।
অঁ। মানে বনোৱা নাই মই ভাবিছো যদি নুখোৱা মানে এই সিজি নাযায় ভালকৈ কি হ'ব বেয়া গালি খাম তেতিয়া মই।
কিনি আনিছিলা মাংস?
অ মাংসটো তোমাৰ কেঁচাং মাংস কিনি আছে পাপাক লৈ আনিব কৈছা পাপাই লৈ আনিছিল। আনিছে। তই ভগৱানৰ কৃপাত ভাল হ'ল চাওমিন- টো ভাল হয় মাংসটো ধুনীয়াকে সিজিছে একদম চব ভাল হ'ল।
অ কি চাওমিন ঘৰতে বনাইছিলা। নে কিনি আনিছিলা চাওমিনটো?
বনাইছিলো চব। চাওমিনটো তোমাৰ পেকেদ কিনি আনিছো। চাওমিনৰ পেকেড চাওমিন ঘৰত বনাব পাৰিম নেকি আৰু। সেইগাল।
নহয় কিনা চাওমিন পাই যে। মই চোন কিনা চাওমিনতে মাংস ভাজিছে নেকি।
এ নহয় নহয় পেকেডালহে কিনি আনিছো অকল চাওমিনৰ যোনটো নুডলছৰ পেকেটটো
ত কিনিবই লাগিব তো ঘৰ বনাব নোৱাৰি নহয়
সেইটো পাৰে কিছুমান কিবা কিবি থাকে নহয় গৰাকী বনাবা কিবা কিবি জানো এই গাল।
নাই ময়দাৰে বনাই এহোপা, ঘৰতে।
উম'। আমি মেগি খালো পুৰা একদম জ্বলা দি দিলো। কাইলে পোকৰ পৰা ধোঁৱা উৰিব।
অ', আগতে পুৰিব নহয়।
তাকে।
মইও খাই দিম মলমলাই গোটেই চাটনিত তাত্নি লগাই পুৰা একদম খাই দিলো তাৰপিছত বুলে পুৰিব আৰু অলপ আৰু।
অ', মইও খাই দিওঁ, ইমান ভাল লাগে ম'ম' চাটনিটো খাই কেনেকে এৰিবা? আহ মোৰ ম'ম' চাটনিটো নহলে খাবলৈ ভালেই নালাগে।
সেই মোৰ ম'মৰ চাটনি যে ভাতৰ লগত যে কিয় অকন জ্বলা নোহোৱাকে খাবলে মানে কিবা এটা টেষ্ট কেনেকে খাম মানে অলপ যেনে তেনে খাওঁ।
এই কিছুমানে যে ম'ম' লগত যে মেয়নিজডাল দি খাই পেলাই ইচ ৰাম দেখি পেলাই গা বিজ বিজাই যায়। তম
এ দুইটা ধুনীয়াকে ম'ম' আৰু মানে এইটো চাটনিটো ধুনীয়াকে মিক্স কৰি লৈ তাত একদম মই ডুবাই লওঁ একদম। ভৰ্তি কৰি লৈ তাৰপিছত
ময়ো মানে কি-কি কৰো জানা প্ৰথমতে মেয়নিজ দিওঁ তাৰপিছত চাটনিটোয়ে এসোপা কে দিওঁ একে তাৰপিছত মিক্স কৰি ডুবোৱাই-ডুবোৱাই খাওঁ মই ঘৰত আনি ভাজি লওঁ।
ভাল লাগে দেই খাই।
ঘৰত আনি ভাজি লৈ তাৰ পিছত একে তেল চেল একেবাৰে পৰি থাকে ন টুপ-টুপকে।
এ যিমান খালেও এই ম'ম'টো পা লোভে নাযায় অ।
হয় অ, মোৰ সেইসোপা খাই-খাই টো পেটৰ বেমাৰ হৈছে। হস্পিটালত
তুৰ তহ একো বেমাৰ হোৱা নাই বেলেগ? আকৌ কি হ'ল এইবাৰ। সেই কেইদিন মান আগত অপাৰেচন কৰি অহা নাই জানো?
সেইডালেই আকৌ উকাইছে।
উম'।
উম', সেইডাল বোলে হেৰি অ, পিছলেও থাকিব বোলে বিয়া হোৱাৰ পিছতো। অ'। পাথৰ নিচিনাই এডাল।
এই পানী নোখোৱা কাৰণেহে হয় নেকি?
হয় অ'। অ', এইবিলাক মানে কিনো যে হৈ আছে নহয়, কৈছে পাঠৰ টুকুৰা অকন থাকি গৈছে বোলে।
ধৰ এ-এনেকে ইমানেই ভালকে অপাৰেচন কৰিছে সিহঁতে?
নাজানো আৰু কি কৰিছে, কৈছে আ আকৌ হৈ গ'ল বোলে, নিজে-নিজে হৈ গ'ল বোলে আকৌ অকমান।
আ-আমাৰ ফেমিলি ডক্তৰ এটা আছে কম ৰবা তোমাৰ, বোলে ভালো হয় বহুত ভাল আৰু মানে।
অ'।
কম ৰবা এ ক'ত বহিব বা? তুমুকিত বহে তুমুকিত।
অ', তুমুকি?
উম', বহুত জানা মানা ডক্তৰ, বহুত ভাল হয় আৰু মানে, তহ কন্তিনিউ যাব পাৰি বাট তুমি গ'লে যাতে ফোনটো লগাই দিয়া, আমাৰ মাহঁতে কথা পাতিলে হৈ যাব।
অ'।
মানে তোমাৰ কি হয় এতিয়া চব মানে চব ডক্তৰঢ লগত দেখাব নোৱাৰা, যোনবোৰ মানে ডাঙৰবোৰ চোকা সিহঁতেহে চাবা, এতিয়া-এতিয়া চোৱা তোমাৰ অলপ থাকি গল ন? ডক্তৰবোৰেনো কি বিচাৰে তোমৰ কি অলপ কে কিবা তাৰ ঠিক হবলৈ নিদিয়ে, সিঁহতে যিমান যি হলো চলি থাকক বেমাৰটো সেই তেতিয়াহে সিহঁতৰ ইনকাম হৈ থাকিব। সেইটোয়ে চাই। আৰু নিজৰ খিনিয়েহে নিজক হেল্প কৰিব। তেনেকে সেইকাৰণে আমাৰ নিজৰ মানুহৰ কাৰণে আমাক হেল্প কৰিছে। তেনেকুৱা কথা হৈ যায়।
তাকে হে, মোৰ এতিয়া চিন্তাহে লাগিছে।
আমি আকৌ ফুৰিবলৈ যাম বুলি ভাবিলে তুমাৰ আকৌ এই বেমাৰডাল নহ'ল নে পায়। জুলাইত ফুৰিবলৈ যাম বুলি তোমাৰ বাক কৈছো নহয়।
আহিবা। এ মোৰ বেমাৰ কি, মোৰ বেমাৰ পিল খালে ভাল হৈ যায়।
হিহিহ!
এ মোৰ বেমাৰ কথা মই চিন্তাই নকৰো।
তেতিয়া হলে পিল খালে হৈয়ে থাকক, গৈয়ে থাকিম, হৈয়ে থাকিব, গৈয়ে
অঁ এ বেমাৰ হে আজি আছে কাইলৈ নাই। খাই থাকিম লাগিলে জীৱন ভৰ পিল।
ধেত।
এ বেমাৰক লৈ চিন্তা কৰে নেকি? ঠুইত।
আমাৰ বা এজনীৰে হৈছিল, মোৰ বা জনীৰ হোৱাৰ পিছত এবাৰে হ'ল দেই, অপাৰচন কৰাৰ পিছত দেখোন নাই হোৱা আৰু আজিলৈকে।
এই মোৰ বেমাৰটো অলপমান ডিফাৰেণ্ট। মই তোমাক প্ৰাইভেটলি কম দিয়া।
অখেই। মই আকৌ মই যে এইটো বাপৰে তুমি যে কৰিছা অপাৰচন। মই চাগে অপাৰচন কৰাৰ আগতে মই চাগে প্ৰে চাৰে মাৰি দিব।
উমহো মোৰ থিয়েটাৰ মানে থিয়েটাৰ হে আহিছে অপাৰচন ৰুমত সোমাওতে কেইচাত বুকু ধিপ ধিপ কৰিছে একেবাৰে।
কাটি দিয়ে কেনেকুৱা লাগিব আৰু।
মানে উঠা উঠা পিছত মানে চেন্ঞ্চ আহিছে আৰু দেই ৰিয় ৰিয় মাতিছে মই একেবাৰে মোক লাজ নিচিনা মোক উঠাইছে আৰু লৰাই লৰাই দিয়া। উঠা উঠা উঠা মইচো হ মই কত আছো মই
উম তুমি বেজি লবলে ভয় কৰা
উ আহ মই মোৰ সৰুতে পলাও নাৰ্ছ দেখিলে। এতিয়াও চিম উম।
আৰু বিহু দাল ধৰে কৃষ্ণ তে মানে যাম দেখা নিচিনাকে দেখা হয় আৰু
ওকৰত হেৰি ওলাওতে জৰখং ওলাওতে মানে বিপোহা ওলাইছিলে এ এটা বেজী মাৰিলে। এমাহৰ কাৰণে একে হাতটো নীলা পৰিয়ে আছে।
এ ভগৱান
ই ইমানে বেয়াকে মাৰিছে।
হ মোৰ তোমাৰ আগতে নাছিলে তেনেকুৱা। তাৰ পিছত মানে কি হ'ল মোৰ সৰুতে মানে এবাৰ মানে জ্বৰ মানে জ্বৰ উঠিয়ে থাকে মই সৰু থাকোতে মানে কিমান আৰু তোমাৰ ছয় সাত বছৰলৈকে ব জ্বৰ উঠে আমাৰ ভাইটি সমানলৈকে আৰু জ্বৰ উথি থাকে জৰ উথি থাকে তাৰপিছত মে আই ঘাটি লাগি আছে এইফালে গম নাপায় তাৰপিছত সেইটো কাৰণে মানে জ্বৰ ন। ক'ম আৰু মই ঔষধ খাব ন ঔষধ খালে মই বমি হৈ যায় জ্বৰ কমাব নোৱাৰে এতিয়া যেয়া তোমাৰ যে তিনিআলি যে বহে যে সুমন যে।
চি নাপাও।
অ আমাৰ পৰা যাতে মানে দেখুওৱা হয় আমাৰ ফালে মানুহখিনি আৰু সি কি কৰে ওৱান থাউজেণ্ড পাৱৰে। তি ভটক বেজি দি দিয়া ধৰাই কি মোৰ যদিই চাইডৰ পুুৰটো দিছে নহয় মই সটো ওপৰৰ পৰা তলে সেইটো তাত মই মিলাব নোৱাৰা পেৰালাইজ টাইপ হৈ যায়।
এ
তোমাৰ মানে আঠতা ছটা মই হিলাবইৱাৰো সেইটো মানে সেয়া দি মোৰ চকুৰ পাৱৰে সেইটো কাৰণে কমি সেইটো মানে সৰু পোৱালি মানে পোৱালি কি ডাঙৰ মানুহকো সেইটো বেছি দিব মান মই থাউজেণ্ড পাৱাৰ লৈছো।
সৰু দেই
অ মানে এশ দুইশ দিবলৈও মানে ডক্তৰে মানে চিন্তা কৰে। আৰু মোৰ ওচৰত থাউজেড পাৱাৰ মই মিনিমাম দহ বাৰ ওপৰত লৈছো।
ইচ্ছ ৰাম সেইকাৰণেতো পিছৰ চোৱা লোৱা।
ত মানে ডক্তৰে মই যেতিয়া মান চকুৰ পাৱাৰটো দেখাবলৈকে দিয়া ছিক্সৰ লাষ্টৰ মানত মই দেখাবলৈ গৈছিলো নাই একো ন দেখা ম যদি ধ মান ধোৱা ধোৱা দেখুৱা মানে লাহে লাহে মানে এফেক্ট কৰিছে বস্তুতটো আৰু তে ছয়ছৰান পিছত তাৰ পিছত ডক্তৰক দেখা পলৈ যায় তেতিয়া কয় যে কিবা পাৱাৰে বেজি লৈছে তেতিয়া মানে মায়ে কৈছে এনেকে এনেকে মই সেই ডক্তৰটোকে এতিয়া গেলি দি থাকো তাৰ কাৰণে। হ'ল মোৰ
উ এ মানে তুমি এতিয়াতে চচমা নোলোৱাকে একোৱেই দেখি নোপোৱা।
পাও মানে দেখি পাও দূৰৰ খিনি মানে ধোৱা ধোৱা দেখো সেইটোৱে
অ অ আচ্ছা দূৰ খিনি দেখি নোপোৱা ভালকে।
উম আৰু মানে আছিলে তানে কিবা কিবি শাক চাক খাই থাকো কাৰণেহে আছে আৰু কিন্তু এইটো মনত থাকিব সেইটো পাননে মই বেজি হৈ পেলাই মৰি যাম কিন্তু ভাবা ন পেৰালাইছ হোৱা নিচিনা যে হিলাব নোৱাৰে ভৰি মানে তোমাৰ গাৰু এটা তাৰ পৰত আৰু হাতটো আৰু ভৰি তেনেকে উঠাই দিয় স শিকো হিলাব নোৱাৰে ন মই মুক খন মেলিব পাৰো নে কিবা কৰিব তেনেকে শুৱাই থৈ দিয়ে আৰু গাৰু দি পেলাই ভৰিতটো
এ ৰাম দ মানে এইটো মেডিকেলৰ পৰা আনিছিলা
অ তোমাৰ তাতে জ্বৰ উঠিয়াই যে ঔধ চত খাব নোৱাৰা ডাইৰেক্ বেছি দি দিয়ে তপাছত মোক শেষ আৰু মানে চ মানে আধা বান মৰিয়ে গ'ল আৰু মোৰ
টো দিবলৈ সিহঁতে পাৰ্মিচন ল'ব লাগিছিলে হয় এটো ইমান সৰু পোৱালি সিহঁতে ইমান মানে অ হাই পাৱাৰ কেনেকে দিব পাৰে
সেইটোয়ে সেইটো কাৰণে হ'ল এতিয়া মোৰ মানে মই ভাইটিকো মই মানে সেইকাৰণে বেজি দিব নিদো নহয় ঔষধকে খাই কিন্তু বিজি ল'ব নোৱাৰো ঔষধকে খা টানি আজৰি হ'লেও ঔষধ খা
অ
বাপৰে মইতো জ মই ত গম পাইছো এ কিমান মানে দুখ উপাই নাই কষ্ট মানে তোমাৰ এইটো থাকে তুমি চকুৰপৰা পানীবৈ আহে তুমি কান্দি আছা কিন্তু তুমি একো চবৰ পানী বৈ যায় কিন্তু মই একো এটা পাৰ্ট হিলাব নোৱাৰো মানে
পেৰেলাইছ টাইপৰ হৈছে পুৰা গোটেই গা
গোটেই গা তোমান তম যোনটো চাই থিব তুম বাও চাইডে যা বাও চাইডে হৈ যাব আৰু হুচাইড চাইডে যা হু চাইে তে হৈ যাব
ইছ ৰাম
মই এনে জ্বালা পাই থাইছো বহুত বেয়া বহুত বাৰ হৈছে সিনেকোৱা বহুত বাৰ
অ আৰু মই যে একে দিলে মৰিয়ে থাকিম পাই তেনেকুৱা হলে মোক মোৰ উঠোতে উঠোতে মোৰ কেনেকুৱা লাগিছে গা চা হিলাব পৰা নাই মই বিচাৰিছো মোক হিলাব কিন্তু হিলাব পৰা নাই গোটেই য তো ক'ব বিচাৰিছো মোখেৰে শব্দ ওলোৱা নাই এনেকুৱা
সেই নোৱাৰে গৈ আৰু সেই এইবোৰ যে বহুত জালাথেই
অ বা
মই পিছতকে ভাবো এইবছৰলে পোৱালি চোৱালি নকৰিমে নেকি ইমান কষ্ট দি পেলাই বেংবোৰক জন্ম দিয়া নো কি লাভডাল হ'ব ওলাব পিছতকে ভাই তই এতিয়াহে আগে ডাংখাই দাংখাইহে আহিব
অ সেইটোৱে ডাঙ খাই ডাং খাই আহিব মা দেউতাকক চিনি নাপাব মাইকী অনা পিছত
অ আমিও যাংগে অলমষ্ট আমিও তেনেকেতো গম পাইছো ন বস্তু বোৰ
অ সেইটোৱেই টো
নোৱাৰে কাৰনে মোৰ যে বেজি বুলি ক'লে না মৰি যোৱা হয় কেতিয়াবা মোৰ সেইটো বিষাই আহে মোৰ বেজীটো দেখি দেখিলে বা বেজিৰ নাম শুনিলে মোৰ ওপৰত তোমাৰ সেইকাৰণে বিষায়ে যায়
এ টিকনি উঠি যায় একদম মোৰৰ।
ত সোমোৱাই দিছে যেন তেনেকুৱাই লাগে। যোৱা বাৰ হৈছিলে মোৰ কিমান বছৰ মোৰ হোৱা নাছিলে হোৱা নাছিলে। বেমাৰ তাৰ পিছত যোৱা বছৰ হল মই। খাব চাব নোৱাৰো তাৰ পাছত ব্লাড টেষ্ট কৰিব যাওঁতে মই মোৰ ঘোৰাই ৰাস্তাতে পৰি গলো।
অ
একো খাব চাব নোৱাৰা হৈ গ'লে মূৰ ঘোৱাই কিয় নপৰিম মাও দাঙিব পৰা নাই মানে কোনো ধৰিবই মাথা ঘূৰাই পৰি গ'ল মই কৈছো মাক মাথা বিষাইছে মূৰ ঘূৰাইছে ভাবিছো কি যাম আৱ গাড়ীলেকে পাই যাম। চিৰিকেইটা নামি পেলাই তলত আহিবহে পালো ছিৰিত যদি পৰি যোৱা হয় মোৰতো মাথা ফাটি গল হয়।
অহ।
আৰু মানুহ মাথা চাথা ঘূৰাতে ৱেইটটো বেছি হয় জানা মাও মোক ধৰিব পৰা নাই পাপাহঁত আগলৈ গুচি গ'ল। কিছু জ্বালা পাইছো ভাই মই এইখিনি দিনত।
বা মোৰ এতিয়া মাথা বিষায়ে আছে। বেছি হয়, বেছি হয় ষ্ট্ৰেছটো বেছি হয় যে।
এইটোয়ে মোৰ আকৌ তোমাৰ এই হাই ছেকেণ্ডৰী সময়ত আকৌ আই ওলাই গ'ল। মা মই চ চকুত আৰু মুখ খত না মই খাব পাৰো না মই চকুুৰ পৰা কিবা দেখিব সব ধোঁৱ ধোৱা দেখি আছো পানী ওলাই থাকে চকুৰ পৰা। মই ই হৈ আছ তাৰ মানে ভাৱাই নাছিলো মই যে ইমান খিনি। কৰিব পাৰিম বুলি।
আহ মোৰটো একেবাৰে গেলাই দিছো।
এইবোৰ বৰ ঝেমেলা হৈ যায় অ নিজৰ গাডালেকে লৈ পেলাই।
উম তোমাৰো ভাল হৈছে মোৰ যে একদম গেলাই দিছো একদম আৰু গেলাত। কিয় গেলাম মোৰ।
উপায় নাই আৰু কৰিবতে লাগিব ন নাজানো ভাই কেনেকে কি আহি গ'ল মই নিজে বিশ্বাস কৰিব মই মই চামই। মানে মাৰ্কটো মই কিমান এমাহ মানৰ পিছত চাইছো মোৰ।
এই।
মোৰ বিশ্বাসে ম ন হয় জানো। অ মানে আহিছে মই শুনিছো মই। সেইখন চাবলৈও সময় হয় মোৰ মে ভয় সঁচাকে হয় নে নহয়, এনে হ'ল আকৌ এনেই লাজ পাম।
উম। আমাৰ তেনেকে লগৰ জনী হৈছিলে মিছাকে তোমাৰ এ কি ক ষ্টাৰ ধৰিছে বুলি তাই এখন উলিয়ালে এডট। কৰি পেলাই এডিট কৰাৰ পিছতো বাপেকে পিছত গম পালে সেইখন এডিট নহয় নকলি?
উম।
কেনেকুৱা, কি কবা সিহঁতৰ কথা। মানে হাঁহি উঠে এতিয়া ভাবিলে কথাবিলাক।
কিয়নো এ কৰিব মোৰ নিজৰ সঁচাখনতে বিশ্বাস হোৱা নাই।
অ বাপেকে একেবাৰে নাই আৰু কান্দি গুটি যেতিয়া গম পাইছে। যাতে কান্দি কুটি নাই আৰু একেবাৰে কৈছো বোলে তেনেকুৱা কিয় কৰিব লাগ তাই এনকি বাইক এখনো কিন দে, অ বাইক কিনি দিছে। ছোৱালী মানুহক তাকো কি কি জানা এই কন যে তোমাৰ ধেত তেতি কন যে ধে ধতেতে যাই যে, অ বুলেত।
মৌ ক ডুম তুম তুম ক ম
মই দে দে দেতি বুলি ক।
মই ধুম ধুম ধুমুক যে পাতা নুচিনাকে বজাই ন।
অ মই দীপুক কলে ধে ধেতি বুলি, সি চিনি পাই যায় আৰু ৰ ব বুলেট ন ম চ অ
ফোন কলে গ'ল ত ত মোক
উম হে হে।।
আকৌ তাই এইটো কৰ তোৰ। তাৰ গ বাইকখন আৰু সিহঁতৰ বাইকখন আল তো ভোমখন ক ভুমখন সি ভোম বুলিহে কলে অ ভোম খন।
অ তাৰ ভোম।
দেতি ক। সি আকো ডাবোল উঠাব নোৱাই নহয় তাৰ গাড়ীখন এতিয়ালৈকে ভালেই হোৱা নাই।
ডাবল উঠাব নোৱাৰে।
উম হু।
এই মানে কম ৱেটবোৰক উঠাই পেলাই মানে যাব পাৰে আৰু
পাৰে মোক মোক নুঠাই জানে যে মোৰ ৱেইট বেছি বুলি হা।
নামটো মেনচন নকৰে আৰু বুজি পাবই লাগে আৰু ৱেত বুলি কওঁতে উম
অ নাই প্ৰিয়া।
মোক বাৰু পঠাই দে মোৰতো ৱেটটো আছে। তোমাৰ মানে পঞ্চাশৰ ওচৰে পাজৰে আৰু তেতিয়া উঠাই দিয়ে
তোমাৰ কিমান আছে
মোৰ তোমাৰ ইমান ফৰ্টি ছেভেন নে ফৰ্টি এইট মোৰ
অ মোৰ ফিফটি টু
এ ওচৰে পাজৰে আৰু এদিন কোনোবা এজনে বহি গ'ল বোলে চকাৰ লগতে পামচাৰ হৈ গ'ল বোলে।
অ দেত বেয়া যমনি হ'ব দেই
বহি পোৱা লগে লগে এইজনী ছোৱালীজনীও চাগে লাজ পাইছে থেইত।
হা হা থেইত তেৰি মই যেতিয়া আমাৰ মেট্ৰিকৰ আৰু হায়াৰ ছেকেণ্ডৰী ৰিজাল্ট দিছিলে যে নিপু দাদাই যে আনিছিলে নিপু দাদাই চাওঁতে একেবাৰে মানে চব চান্নাটা হৈ আছে একদম আৰু দেই মানে মুভি টাইপ আৰু ভয় আৰু দেই বুকু দিপিং দিপিং দিপিং দিপিং তাৰপিছত নিপু দাই কৈছে চাবি দেই এই কিন্তু ছেকেণ্ড ডিভিজন পাইছে তই যদি ফেইল মাৰিলি মায়ে তেল ঘঁহিছে দেই বাৰীত বাৰীতত তেল ঘঁহিছে দেই মানে মাৰি আৰু সেইদিনাখন মই মৰিলো আৰু তাৰপিছত মই কৈছো মই কোনফালে পলাম নাম সুফালে পলাও নে বাওঁফালে পলাও অ মানে যে মোৰ একেবাৰে কেনেকুৱা লাগিছে মই কছো পাছ কৰিলি মই কৈছো অ থাৰ্ড ডিভিজন পাইছো ন কৈছে অ ভালকে পাছ কৰিছ দে মই কৈছো অ ফাৰ্ষ্ট ডিভিজনতো গৈছো নে অ গৈছ গৈছ। লেটাৰ ল'ব নোৱাৰিলি দুই নম্বৰ এক নম্বৰ কাৰণে বহত তেতিয়া কওঁতে মোৰ এটা দুখ লাগি গৈছে কাৰ
ইয়াৰো ইয়াৰ এইটো লেটাৰ পাই পেলাই নাই ভাবাচোন
অ
কি যে এইবোৰ কপাল মই ন হ'ব দে মই থাকে এবাৰে কৈছিলো ফৰ্ছ কৰিছো কি তই দে কম্পাৰ মেন্টাল মই তাক কৈছো তই যদি এইবাৰ দে আচ্ছা মই তোক নকওঁ আৰু দিবলে দিছে সিনাকে তাৰপিছত কোৱা নাই যোনটো কৈছো মই সিমান তিছত বেলেগ কৰি থাক যা
উম।
কি নো ইমান ফৰ্চ কৰি থাকিব লাগে তাৰ যোনটো মন সেইটো
সি কিয় নকৰিলেনো?
তাৰ সি কম্পাৰমেন্টটো দিছিলে তাৰ পিছত তাৰ আকৌ মন নাই ময়ো মানে ক ময়ো মানে সেইটোয়ে কৈছো। কি তই তোক দে তাৰপিছত মই তোক নকও আৰু তই অকল এইটোকে দি দেচোন তাৰপিছত মই তোক নকওঁ। ফ'ৰ্চ নকৰো। তাৰ পিছত তেওঁ মইতো নিজৰ কথাত থাকিব লাগিব ন তেতিয়াহে মোক সি বিশ্বাস কৰি থাকিব না? তাৰপিছত সেইটো কাৰণ ময়ো নাই কোৱা সিও হ'বই যদি কিবা বেলেকে বেলেগতে লাগ পঢ়াটো টাইম যদি পঢা টো দিয়ক পুৱাতে যদি নবনে এনেই সময়তো গৈয়ে থাকে একো নহয় তো বেলেগে কৰ। তাতো ভাল একে সময়টো লগা।
অ'।
সেইটো
এতিয়া মই তাক কৈছিলো আই টি আই কৰিবলৈ আই টি আই তোমাৰ এইট পাছ হে লাগে কিন্তু এইট পাছৰ কাৰণে আকৌ চাৰ্টিফিকেট লাগিব। এইট পাছৰ চাৰটিফিকেট তেনেকে নোলাই নহয়।
সেইটোৱে। তই জানো কি কৰে আৰু মই কৈছো কৰি থাক।
উম'।
মইচ মই কিবা এটা কৰি পাৰিলে মই তোক পইচাটো দি থাকম তহ ত পৰা কিবা কি কৰ কৰি ল'বি তাৰপিছত আৰু দেখা যাব তহ কি হয়। অ', মই এটিয়ে কওঁ, মই কিবা এটা কৰিম তোক পইচা দিবিই সিহঁতে কিবাটা কৰি ল'বি তেনেকে হৈ গ'ল।
না হৈ গ'ল, একো চিন্তা নাই।
অ', আৰু কিনো ইমান মাথা মাৰি আহাকিব তই কিবা হলে ভাল নহ'লে মোৰ পৰা পইচা দি দিম নিজে কৰিলে কিবা এটা কোনে গম পাবা আমাৰ দেউত মাজত কথাটো থাকিলে।
অ', তুমিয়ে কমাইছানে সিয়ে কমাইচে।
সেইটোৱে মই থৰী না মাক চব কৰি থাকিম এনে দৰকাৰ। মই নকওঁ সিহে কয় বেছিকৈ।
কাক কৈ?
আমাৰ মাৰ লগত বৰ লেলাই থাকে নহয়।
অ'।
মই নকওঁ, মই-মই কথা কলে বিশ্বাস নকৰে সি কলে বিশ্বাস কৰি দিয়ে কিন্তু।
তায়ও ইমান মৰম, আমাৰও যদি তেনেকে একচেপ্ট কৰা হয়।
মই মুখখন মেলি পেলাই ৰখি থাকো হা, আকৌ দুইটাই মেলি পেলাই কেতিয়াবা মোক থ তাকি দিয়ে।
উম', তোমালোকৰ কেতিয়া একছেপ পৰিছে ঘৰত?
হ'ল চাগে দুবছৰ হৈ গ'ল অ'।
মানে কি তোমালোকৰ ৰিচনশ্বিপ আহা কিমান বছৰৰ পিছত?
অ, চাগে তিনি বছৰ মান পিছত।
তিনি বছৰ মানৰ পিছত, উম', মাৰটোতো খাই চা চাগে।
এ কিয় নাখাম।
উম'।
মাৰ নাখাম আৰু এটো ক'ত লিখা আছে নেকি?
অ', ভাল পোৱাত আৰু মাৰ নাখাবানে?
মই তাক কওঁ তই মাৰ খাইছো তই মাৰ খাইছ তেনেকে মই খাইছো নে দেখিছো।
উম'। অ', যদি লেল কৰিবলৈ ভাল।
তাক মই মাহী দিলো এইটো কি কয়, এই তোমাৰ মাহীয়েকোত যে আছিলে যে যদি ভাড়া যায়, সেই ভাড়াটো তাত যায়। তাতে এইটো ছিলো যে তাৰপিছত এদিন মই এনেই মাৰিলো আৰু মানে যাবলৈ ধৰিছে এনে গাখনত এ জোৰ চে লাগি গল। বেছেৰাটো গাল হুনমত তাৰ বোলে কাণ চান বোলে একদম তাল মাৰি ধৰিছে মো
এহে আই।
মানে এনে মোৰ গাল খন এনে চুবলে ক অলপ বেছিকে জোৰ চে ন মাকঁতে হাঁহি দিছে আও মাকহঁতে ভালেই পায়।
অ-অ ক'বাত যাম দিয়া নহলে।
যাম বুলিয়ে ভাবিছো, জুলাইত ওলাইছো টো। তোমাৰ বাক কৈ আছে নহয় আমাৰ মাই। কথা পাতিছে যে তেতিয়া কৈছে, এ আমাৰ মায়ে কৈছে এই শিৱসাগৰত যে শিৱসাগৰৰ তোমাৰ এইটো কি কয় অগ্নিনাভ মন্দিৰটো তালৈ গৈ পেলাই তোমাৰ এইটো কি কয় লিডু যোৱা কথা কৈছে। লিডুটো একদম ধুনীয়া-ধুনীয়া জেগা আছেটো।
উম, উম।
মানে তোমাৰ ধৰা কি তিন, চাৰি দিনৰ আৰু তাতকৈ শিৱসাগৰতে তোমাৰ এদিনৰ ওপৰত লাগ লাগিয়ে যাবগৈ। তাৰপিছত ভাগৰ তাতো লিডুত ধুনীয়াকে ফুৰি চুৰি সেইফালে জেগা খিনি ধুনীয়াটো।
অ তাৰ চাগে, কিন্তু মই গ'লো দুবাৰ মান গ'লো শিৱ শিৱচাগৰ।
এ শিৱচাগৰটোতো ধুনীয়া তাই ইফালে লিডে ফুৰিমগৈ।
অ, তিনচুকীয়া ফেলেওঁ ভাল অ। ঢেৰ প্লেছ আছে ঘূৰিব পাৰা।
সেইটো আমি এনেকে হৈছো কি তোমাৰ এনেকে বাছ বা কিবা এখন ভাড়া লৈ লব পাৰা বা গাড়ী চাৰি মানে টেভেল ট্ৰেভেলাৰটো সৰুয়ে হব। আমাৰ কৈ আছে আৰু তোমাৰ মাই কি তোমালোকৰ ফেমিলিটোটো ডাঙৰ হৈ ন, ওলাব পাৰা। তোমালোকৰ ধৰা কি পোন্ধৰটা, বিছটা মান মানুহ হ'ল গোটেই খি আমাৰ আমাৰতো এই চাৰিটাহে। আৰুনো কোন যাব? বাকী তোমালোক কে মিলাই চিলাই হলে যা গলেই হ'ল।
এই মানে কি জানা? মানুহ নিলে এই মানে গোটাই থাকি থাকিব লাগে। এই
এ মানে ইটোৱে নাই সিটো নাই মানে মে আমাৰ চাৰিটা হ'ল হা। তোমালোকৰে ধৰা হা, তোমালোকৰ ধৰি গলেও কে তিনিটা যাবা নে চাৰিটা যাবা?
আমাৰতো গোটেই কেইটাই যাব।
অ হেটোৱে। চাৰিটা চাৰিটা চিটা আঠ হল হা তাৰ পিছত ইফালে তোমাক নাইপিয়া তৰ আছে নাইপিয়াহতৰো চাগে চাৰিটাই হ'বগৈ হা। বাৰটা হলে। সিহঁতৰ তাৰ পিছত সিহঁতৰ এইফিলাক বাৰটা, তেৰটা, চৈধ্যটা হৈয়ে গ'ল দেখা দেখি।
কাজু
হে জানো, তাৰ কথা নাজানো। দাদা আমাৰ লগত আকৌ কাজিয়া লাগিলে যে।
অ কাজিয়া লাগিলে নেকি সি?
অ।
অ সি মাই সি প হেৰি পাইছে
উম এনেই অ সি বুজ জি নাপায় কিবা। সি আকৌ এতিয়া মোকহে বেয়া পায়। মই কৈছোঁ ধেই বেলেগৰ কথা শুনিবা তুমি মোক বেয়া পোৱা মানে। মোক সি দাইৰেক কোৱা নাই আৰু মই সেই তোমাৰ নাইফিয়াক কৈছো। সি বেলেগৰ কথা শুনি পেলাই যেনেকে মোক বেয়া পাইছে মোক ডাইৰেক্ ফোন কৰি সুধিব লাগিছিল।
অঁ।
আৰু জানেই মই যেনেকে চব দুটা কথা মই কৈ নাথাকো বুলি জানি পেলাইও যে তেনেকে বিশ্বাস কৰিছে যে। কিবা অ ল'ৰাডাল আৰু নাজানো আৰু ওলালে ওলাব। আমাৰনো কি আছে, ভালহে পাওঁ ওলালে।
সেইটোয়েইেটো এতিয়া মানে কি কি কেনেকুৱা হ'ল, জানা? সি মানে গাৰ্লফ্ৰেণ্ড পাই পেলাই মানে ভাল পাইছে ভাল কথা। তাইয়ো চিৰিয়াছ, সিও ছিৰিয়াছ কিন্তু সি মানে বেছি পগলা হৈ গৈছে।
উম এ সিয়ে এনেও অঁকৰা ল'ৰাটো আগৰ পৰাই।
অ আকৌ পৰাই তেনেকুৱা সি যিটো বস্তু মান লাগিব তাক লাগিবই
সেইটোোৱে আমাৰত চ আমাৰো এই ইফালে ইফালে ফুৰি থাক পাত্তাইে নাই।
উম
কৰি থ অকল লিমিট
উম নিখিলো এবাৰ মানে নাই। সিহঁতৰ কাৰণে মোক বল্লক কৰি দিছিলে দেই এনেুৱা ত কথা শুনাইছো। এক ছেকেণ্ডত মোক আনব্লক কৰিব লগা হৈছে অ এক ছেকেণ্ডত আনব্লক কৰিছে।
চবতে কৰিছে কিবা কি যে লৰাডাল জানো।
নই অ ম কি কাৰণ এটা ব্লক কৰিলি মোক ত ৰিজন দে। ঠিক আছে এনে কৰো তহঁতৰ লগত বোলে একো ৰিচ্ছা নাৰাখ কিয় নাৰাখিবি তই মোক সেইটো ৰিজন দে
অকলে থাকিম আৰু মই
কলে থাকিব আৰু সি তাক একো লগ নালাগে আৰু এতিয়াতো কিয় লগ বিচাৰি ফুৰিছ।
উম সছে কমাৰ ত আকৌ। তুমি এটা কাম কৰা মানুহ ওলাবা গম পাইছা এ ন জুলাই মাহতে যে বন্ধতে যাব।
আহ
মইতি ভালেই পাম আৰু তেনেকেনে ফুৰিবলৈ গ'লে মানে আৰু মানে গম পাইছা নহয় কিহৰ কাৰণে মই আকৌ যোৱাৰ আগত মই পাৱাৰ বেংক কিনি লব লাগিব।
অ ময়ো পাৰো বেং কিনিবল মোৰ মোবাইল মানে চাৰ্জটো পুুক পুতুক যায়।
নতুন মোবাইল নহয় জানো।
এই নাাম তিনি বছৰ হ'ল মোৰ।
এ সেৰিটোয়ৱে তেতিয়া মান তুমি এই এইটো কিনোতে মই গম পাওঁ মোবাইলটো কিনোতে।
মোবাইল কিনোতে তিনিবছৰ মানুহ হৈছে অহ।
অ এনে মই জানো মই গম পা এইটো কিনোতে। মোৰ আলু কিনিব লাগে মোৰ আলু চাগে জুলাই মাহতে কিনা হ'ব।
অ তোমাৰতো কেইবছৰ হ'ল?
মই এইটো মই মানে মায়ে কি কৰিল মায়ে নিজে নতুন মোবাইল লৈ পেলাই মোক পুৰণাটো দি দিছে।
ই সিঃ সিঃসিঃ আইও
কৈছো মোক জুলাইত লাগিবই লাগিব আইফনেকে লাগিব মই নাজানো যি কি হওক কিন্তু মোক লাগিবই লাগিব কৈ থলো।
মোক জানা ঘৰত আইফোন দিম বুলি কৈ পেলাই ঠগাই ঠগাই আজিলৈকে মোক আইফোন টো দি দিলে আৰু।
ৰিয়েলমি‌ দি‌ থৈ দিলে।
ৰিয়েলমি দি থৈ দিলে মানে ইমান ঠগন দিছে মোক নাপায়।
ব বেয়াও লাগে ত কি কৈছিলে আইফোন আইফোন কি কৈছে জেগাত কি আহিছে ৰিয়েলমি।
অ আ কি কয় আইফোন কিনি দিম কেইটোকানো ল'ব। কিমান দুখ মোৰ।
মই জানো আৰু মোৰ কপালত এইটো ফুল কেতিয়া ফুলে?
তাকে তাকে তিছ মিনটে‌ হল।
হে
কথা পাতি পাতি।
ইমান সময়।
অহ অ
অই কেনেকে ইমান সময় আছে?
নাজানো?
অহ কি মই ভাবিছো দেই ইমান সময় সময়টোতো হৈ যাব মই বাহিৰত খোজকাঢ়ি খোজকাঢ়ি পাতি আছো ভৰি এডালটো মোৰ বিষায় আছে ইমান সময় হোৱাই নাই মই মোবাইলে খুলি চাইছো অ।
দু
এইবাৰ মই কিবা বেলেগ ঠিক আছে দিয়া ভাত খোৱা নাই ভাত খোৱা গে দিয়া। উম এই আমাৰ বনাইহে আছে।
আমাৰো বনাইছেে আমাৰ হল হুবোলা আথনিয়ে বনালে আইতাই নোৱাৰে।
ন আধা ঘন্টা হল নহয় গমেই নাপাও বা ভিতৰলে গ'লেহে গম পাম।
তাকেহে দিয়া হ'ব দিয়া।
উম ঠিক আছে হ'ব দিয়া।
উম